কি কৈছিলি?
কি বা কৈ আছিলো?
উম।
অ', জানো?
বত কি?
কি কৰি আছিল?
মই কৈ আছিলো যে, কৈ আছিলে যে বিজনে বেছি ক কিব কিবি সেইটোৱে।
অ', কিন্তু ফাইনেন্সত বহুত আচে জনৌ? ফাইত ফাৰ্ষ ইয়ৰত নাজানো মই কিতাপ নাই পঢ়ো।
উম উ
বাপ মানে, ইমান বেছি আছিল না? বেছি মানে অলপ অলপ বেছিয়ে আছিলে আৰু।
এ ভয় কিয় খুৱাই আছ' চ ইমান বেছি আছিলে নাই এনেকা কৈ আছ।
মানে ধৰীলঃ, এটা উনিতেৰে, ইউনিট চাৰিটা আছিল সা
অহ
ইউনিটত তেওঁৰ আহিলে চেপ্টাৰ এটা ইউনিটত ধৰিলঃ পাঁচটা চেপ্টাৰ আছে, এটা ইউনিটত চাৰিটা হেনেকা কৰী-কৰী এইটিন তা চেপ্টাৰ আছিলে চ' এইটতিন চ চেপ্টাৰ আছিলে। মই কৈছো, ইউনিট ৱান মোক ইজি লাগিছে, ইউনিট ৱান তেওঁক খুলিছিলে আৰ বি আইৰ ফাংচন কি, আৰ বিড ট্ৰদিচন মানে পেৰিয়ড মানে ফিটোৰেছ কি, সুধিছিল ট্ৰেডিচনেল ফাংচন কি, প্ৰমচ ফাংচন কি, এনেকা সুধিছিলে। তই আৰু চেণ্ট্ৰেল বেংক কোনে মেনেজ কৰে মানে, কোন-কোন আছে মান মেনেজ কৰিব লগা, সবিলাক সুধছিলে। চ ইউনিট উৱণ ইি লাগিছিলে তোৰ ইনিট মই মই প্ৰথমতে পঢ়িছো ইউনিট ওৱান। দেন মই পঢ়িচো ইউনিট ফ'ৰ। বিতকে ট্ৰু বিতকে থ্ৰী পঢ়িছোঁ চাগে মই। মই উল্টা পল্টাকে পঢ়িছিলো মানে মই ম চিধাকে পঢ়া নাই ত। তই ইউনিট ওৱান মোৰতো একদম ইজি লাগিছিলে। স ইউনিট ওৱান কুৱেশনো আছিলে বেছি আছিলে কিন্তু ইজি আছিলে। কাৰ আমাৰ ফ ফিচৰ্ যে গ কি কিয় ৰ বি আই ফ্ৰিচাৰ্চ মানে চেণ্ট্ৰেল বেংকৰ ফ্ৰিচাৰ্চ শুনি চ সেইটো আৰু ফ্ৰাং কেদিত ফ্রাং ছেম আছিলে কব গলে। উম, বহুত মানে চিমলাৰ যদি চিম চেইম আাৰটোখা হয় একো প্ৰব্লেম নাই আৰু। আৰু কি কয় আৰু কিবা এটা কৰিছিলে। প্ৰম'চনেল ফাংচন বুলি সুধিছিলে চ' প্ৰম'চনেল ফাংচনো ইজি আছিলে কাৰণ এনেকা ধৰিল উম, এনেকা টো প্ৰমট এগ্ৰিকালচাৰ বুলি লিখিলি হা। পইট এটা লিখি দি মানে ওৱান দি পিনে টো প্ৰমোদ এগ্ৰিকালচাৰ লিখিলি দেত এইটো ডেছ এটা দি পিনে লিখিদিবি আৰ বি আই প্ৰমোদ এগ্ৰিকালচাৰ এণ্ড ৰুৱেল এৰিয়া কে লিখিবি হা। নিজে লিখি দিবি আং বাং বনাই। যদি মনত নাথাকে য।
মাৰ্ছুট দিব এইবোৰত।
তোৰ মেইন-মেইন হেডিং পইণ্টটো যে, প্ৰমোটছ এগ্ৰিকালচৰ বি সেইটো পইট ভিতৰত কিন্তু সেনেকা নহয় যে কিন্তু সেইটো-সেইটো-সেইটো-সেইটোৰ ভিতৰততে লিখিবি তয় এতিয়া দিবি তই যদি চ ওৱান নম্ব পইট দিলি তই যদি দিৰেক যদি লিখ আৰ বি আই প্ৰমোদ এগ্ৰিকালচাৰ কিবা কিবি বুলি সেনেকে‌ মানে-মানে ৰাইতে আছে ৰং নহয় প্ৰেজেটনটো ভাল নালাগে না বুজিছ। ত মানে তয়ে প্ৰথমতে লেখি প্ৰমোচ এগ্ৰিকালচাৰ লিখিলি দেণ আৰ বি আৰ প্ৰমোচ এগ্ৰিকালচাৰ কিবা কিবি লিখবি এলব মিনিনিং নহলে আল-বাল লখিলে নিদিবই ন। বুজিছ নে কিন্তু ধৰি লও কেতিয়াবা তোৰ বোলে পুৰা পাহৰি গ'ল ই অ অলপতো মিনিং বনিব লাগিব ন। কি কয় কি ধৰি ল ত বোলে কেতিয়াবা পৰা পাহৰি গলি হা পোৰা পাহৰি গলি। তো মনত আছে হা প্ৰমোদ এগ্ৰিকালচাৰ। পুলি হিচাপ চ নিজে ব ল আলবাল কাৰণ তেতি মাৰ্কটো পাবি ন অলপ হলেও মাৰ্কসটো পাবি নোপোৱাকে নাথাকে ন
অহ
আৰু কেতিয়াবা নহয় এনে পইন্ট কও লিখিব নালাগে। কেইটামান নহয় তোৰ বুকত আছে, বুকত মানে ড ড দিবিনে ধৰি লও প্ৰ এগাৰ লিখা যদি বুকত সেনেকা আছে তে সেনেকাই লিখি দিবি। এনেকা কেতিয়া কেইটামান আছে দি লাগে মানে।
ডাইৰেক্ পইন্ট মানে পইট পইখিনি। যিখিনি জানো সেইটো যদি বনাই লিখি দিওঁ অ ফুল মাছ চাপা অলপ মাছ পাম।
ধৰি ল মই ক হা প্ৰমচনেল ফাংচন লীগ বুলি ক'লে হটো। ত বলে পাঁচ পাঁচ মাৰ্কত হয় পচ পাঁচটা পইট লি শিব ন।
অহ
ধৰি ল লিখি আছ আৰ বি আই প্ৰমো এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেট বুলিৰ লিখিলি হা সেইটোতো লিখি দ থয় কিন্তু দেখাটোতো সৰু সৰু লাগিব ন। আৰু তোৰ দেখাতটো ধুনীয়া নালাগিব ত তই যদি প্ৰথমতে হডংই পয়ইনটো নম্ব ওৱান দিমানে প্ৰমোদ আগ্ৰিহকালচ লেখি আন্দাৰেড মাৰিদিলি হা এ সৰুকে চাইডত ডেট এটা দিলি এইটোৰ ছাইডত তেন্ত তই লিখিলি দেফিনেটটো লিখিলি হা দেখাতটো বেছি লাগিব দেখাটো ধুনীয়াও লাগিব ন। কি কি
মানে পইন্ট এটাৰ হেৰিতটো লিখিলেতটো তিনটা লাইনতটো লাগে না।
নালাগে মোৰ মতেতো দুই তিনিটা লাইন লিখিব পাৰিবি।
আৰু কিবা এটা মানে বঢ়াইকে লিখি দিম।
গান! ! ! ! ! ! ! ! ! ! নিলিখিবি এইটো বুলি ছেট জিপিতি পৰা মাৰিবি জি ছেট জিপিটি কবি এইটো পইণ্ড টো ডেফিনেচন টো দে এপ হৈ গ'ল।
সেই ডেফিনেশ্যন টো থাকে ন মানে ইমান দুই লাইন মান।
নালাগে তা কি প্ৰম এগ্ৰিকালাৰ এই প্ৰমট এগ্ৰিকালাৰ লিখিলি দি তই চাইডত লিখি দে না আৰ বি আই প্ৰমোদ এগ্ৰিকালচাৰ ৰুৰেল ডেভেলপমেণ্টে লিখি দে ন। তই তই চিটো চাইডত লিখিবি ন চাই কিন্তু চাইড লিখা থাকে অ'‌ সেই কাৰনে গৈ আছো প্ৰথম লিখি আহিবি বুজিছ এডাঙৰ ডাঙৰ লাগিব। তেহতে টিচাৰে এনেকা দেখিলে ভালো পায় মানে আৰু‌ ণ্ডাৰলাইন সুবিধাতে মানে চকুত পৰক কেতিয়াবা মানে সেনেকা হ'লে ন' তোৰ নহয়ই দাইৰেক্ট চেক নকৰে তোৰ ৰেটিং পইণ্টো চাই পিনে দাইৰেক্ট মাৰ্ক্সটো দি দিয়ে।
আচ্ছা।
কাৰণ টি'চাৰো ইমান টাইম নথাকে ন' সিঁহতে যিমান কপি চেক কৰিব ইমান পইচা পাব ন' সিঁহতেও।
উম সিহঁতেও ওপৰৰ পৰাহে চেক কৰে।
নাই কেইটামানে ভালকেওঁ চেক কৰে।
ইয়াত চব এনঞ্চাৰ ধৰি ভালকে চেক কৰে।
অ', হ'ব দে সেইটো সেইটো চেক কৰিলে বোলে তই জান নেকি কোনটো এনঞ্চাৰ ভাল কে চেক নকৰিব তে আৰু ধৰি'ল তই বোলে প্ৰথম তোৰ বোলে প্ৰথম আঞ্চাৰবোৰ চেক কৰি আছে, সেইবিলাক বোলে ফালটোকে লিখি থৈছ। তোৰ বাকী নেক্স আঞ্চাবোৰোটো সিহঁতে গম পাব ন', ভাব'ব ন' ত ভালকে লিখিলে সেইটো ভাবিব য়ি ভালকে লিখা নাই চাগে মাৰ্ক্সৰ সেইকাৰণে অ', সেইকাৰণে কৈছো চবখিনি ভালকে লিখিব লাগে সেইকাৰণে। মোৰ ফাইনেল। সেইখন মোৰটো টেনচন হৈ গৈছিল। মই যদি‌ চিক্স নম্বৰলৈ
নহয়
মই মোৰ জ্বৰ হৈছিলে নে কিবা এটা হৈছিল নেকি নাজানো ৰ, মানে মই ই চাৰিটা ন মই কৈছো নহয় বহুত বেছি বুলি মই ওৱান মোৰ মোৰ হৈ গল মই ৰিভাই পৰা নাই মই টুটু আলটু ফালটো কে ৰিভাই কৰিলো গলো থিৰিটু কিবা কে মই থিৰিটু পথানাছিল গে মই ভাবিছোঁ কি ইচকিপ মাৰি দিও তাত থ বুলি কৈছিলো মই ইতকে মই একজামৰ মইলৈকে মই চব পাহৰি গলো মোৰ মাথাত মোৰ একদম টেনচন লাগি গৈছিলে পিছতকে অলপ পিছতকে লিখা টাইমত অলপ মনত লিখা টাইম কিন্তু মনত আহি যায় অলিখা টাইমতো লিখিলো কিন্তু ইস্ত্ৰকগকচা কিবা কোযেচন সুবিছিলেহা ষ্টক ব্ৰকিংকৰিছিলে মই পৰিছিলো ষ্টক ব্ৰকাৰ মই উহু মিলাই পিনে কিবা এটা কিবা এটা লিখি থৈ দিলো উম আৰু আৰু আৰু বহুত কিবি মোৰ মিষ্টেক মিছটেক মানে মোৰো ধৰিব নোৱাৰি এনেকাটাইপ গৈছিলে মানে কেইটামান ধৰিব মই পাহৰি গৈছিলো ন চববিলাক মই বনাই কিবা কিবি কৰি দিছিলো
বুজিছোঁ
উ বুজিছোঁ ইমান ভালকে কেনে কে লিখিম ৰে
কিয় নোৱাৰিবি লিখিব ইংলিছটো কিন্তু ভাল হব লাগে অলপ
সেইটোৱেটো
কি এইটোৱে টো ছেট যিপিতি পাবি পঢ়ি যাবি এ ছেট যিপিতি পঢ়ি যাবি সেইটো লিখিলে হৈ গল পাহৰি গলো কি তই ৰাত্তা মাৰি গলে থিক আছে বুজি পিনে কৰিলে তো প্ৰব্লেমটো নাই বুজি পিনে কৰিলে তো কি প্ৰব্লেম ইংলিছটো ত বনাই দিব পিবিএ ইমানোতো টানটো নহয় না হিন্দী আচামিছ টো নহয় যে বনাব নোৱাৰিবি চব ইংলিছ না হয়টো
অ
এইটো লাষ্ট কল হা ৰাতিকে কথা পাতিম মানে কালি
কিয় হুবি এনেমি চাবি বা ভিডিঅ চাবি
ইউটিউব চাম চাগে এই এডভেন্সাৰ ভডিঅ ৰাতিপুৱা অলপ আলু পৰঠা খাই পিনে চালো অলপমান চাই পিনে জিমে গুচি গলো দেন আহি পিনে আহি পিনে নাচালো চাগে নাচালো পতকে ওলাই হে গলো দেখোন মই
ত
ওলাই পিনে আকৌ ঘৰত আহিব লগা হৈ গল দেন ঘৰত আহি পিনে অলপমান চাইছোঁ পিছতকে আকৌ কল কৰিছো তোক ইয়াতে কাৰিয়াত
অ মিছা
অহ হা টোৰ কলটো ৰিজেক্ট হৈ যাব নেকি এতিয়া কাৰিয় তেতিয়া কি
সত
হা উ দচ মিনিট হোৱা নাই নেকি অ হ'ব আৰু ৰ অলপমানানে আছে বেছি টাইম নাই।
অ
অ আহিছে সেইকাৰণে বিচাৰিব পৰা আহিছে
কিহৰ পৰা আহিছে
পৰা
অ হা আহছিলে সেইকাৰনে উঠুৱাইছে বোলে লি যে মাত নিদিলে কিন্তু।
দিছে মই কি জন লাই দিছিলো
কি
কিছেন ৰুমত আহি গৈছিলো
অ মায়ে একো সোধা নাই কাৰ লগত কথা পাতিলে
মই বাস পাইছো কাৰণ এক কথা পাতি আচো দেখি বাক
মই শুনা নাপালোঁ দেখোন
লাহেকে কৈছো
মইয়ে গম পাইছো মায়ে কেনেকে গম পাৱ
গম পাইছিলে
এপ টো কথা গম পাইছে নেকি তোৰ মায়ে
অ
ত কেই মিনিট হ'ল এই দহ মিনিট হৈ গ'ল দে এঘাৰ মিনিট
অ উ দে অ